হেল্ল'
অ'আজি আমাৰ টপিকটো হ'ল ট্ৰেভেলিং বা ভ্ৰমণ
হয়।
অ' ভ্ৰমন ট্ৰেভেলিং, ট্ৰেভেলিং হ'ল এনে এটা বস্তু মানে আমি ঘূৰা ফিৰা কৰা সেইটোৱে ট্ৰেভেলিং হা।
হয়, সেইটোৱে ট্ৰেভেলিং।
উম, উম ট্ৰেভেলিং কৰি ভাল পোৱা নে?
ট্ৰেভেলিং মানে মোৰ হ'বিত যদি কওঁ, ক'ব বিচাৰিলে হ'বত মানে চবচে বেষ্ট মানে চবচে প্ৰথম মই ট্ৰেভেলিঙটোৱে আহিব মানে, মোৰ ঘূৰা ফুৰা মোৰ ইমান বেছি ভাল লাগে। উ য'তে ত'তে অকল মানে ক'লেই হ'ল, এতিয়া সঁচা কথা যিটো মানে পইচা পাতি টিৰ অলপ অভাৱ কাৰণে, নহ'লে মই বহুত ঠাই মানে ঘূৰা ফুৰা বহুত ইচ্ছা আছে মানে।
অ'। ট্ৰেভেল ট্ৰেভেলিং এনে ট্ৰেভেলিং এনে এটা বস্তু যোনটো কৰিলে মানে আমাৰ বুকু মন চব ঠাণ্ডা হৈ যায় মানে ভাল লাগে। বিভিন্ন ঠাই ঠাইৰ কালচাৰ আৰু বিভিন্ন ঠাইৰ কালচাৰ খোৱা খাদ্য চব আদি আগৰি মানে গ'ম পোৱা যায় বুজা বুজি
হয়। উৎসৱ পাৰ্বন পৰম্পৰা খাদ্য বস্তু যিমান যি চব বস্তুৰ পৰাও মানে আমি শিকিবলৈ পৰা অনুভৱ হয় ভাল নতুন নতুন বস্তু জানিবলৈ পাওঁ আমি।
উম, হুম।
অ
পিছে, ট্ৰেভেলিং তুমি এনে তোমাৰ ডিম প্লেচটো ক'ত মানে ট্ৰেভেল কৰা?
এনেকুৱা মোৰ কোনো ড্ৰিম প্লেচ নাই, কিন্তু বৰ্তমান মানে মোৰ বৰ্তমান বাহ বাহিৰত আছোতো তাত এতিয়া এই দুই তিনি বছৰত মোৰ কেদাৰনাথ বদ্ৰীনাথ ধাম উজ্জয়নী কাশী পিছত বনাৰস আৰু এনেকুৱা মানে কিছুমান ঠাই আছে যোনবিলাক মোৰ মানে একদম ন চাবলৈ যোৱা ইচ্ছা তাৰপিছত আমাৰ তাৰপিছত আমাৰ তাৰপিছত মানে আমাৰ নৰ্থ ইষ্টত ষ্টাৰ্ট দিম। আমাৰ নৰ্থ ইষ্টৰ ঠাই বিলাক, যেনেকৈ আমাৰ লৱাৰ আছাম হৈ গ'ল। আপাৰ আচাম হৈ গ'ল, শ্বিলং নাগালেণ্ড অৰুণাচল আৰু ছিকিম, পাছত ভূটান চুটান এইবিলাক, হয় তাৰপিছত মই ইণ্ডিয়াত ট্ৰেভেল দিম, ৰাজস্থান কাশ্মীৰ লাড্ডাখ চিমলা তাৰপিছত গোৱা চোৱা আৰু চাউথৰ ফালে। তাৰপিছত মই ৱৰ্ল্ডৰ ফালে যাম, ফাৰ্ষ্টত যাম ফাৰ্ষ্টত মই জাপান যোৱা ট্ৰাই কৰিম মই। মানে জাপান যোৱা মানে বহুতে ইচ্ছা মানে মোৰ। ফুৰিবলৈ টেকনল'জি আৰু তাৰে হয়। আৰু লগতে মানে জাপানৰ মানে কালচাৰটো, সেইটো মানে বহুত তাৰ পৰা সচৰাচৰত বহুত ভাল পাওঁ তাৰ কালচাৰটো তো মই, মানে চাই কিনে বহুত ভাল লাগিল মোৰ। লগতে ন মই সঁচা কৈছো মানে মই এনিমেল ফেন কিন্তু মই। জাপানিজ হয় জাপানিজ এনিমেন মই চাওঁ। চ' তাৰমানে কিছুমান তাতে মানে এনেকুৱা টাইপ আছে জাপানৰ যোনবিলাক এনিমেন আৰু সেইবিলাক ৰিয়েল ঠাইৰ ওপৰত বেষ্ট মানে।
ৰিয়েল মানে তাতে ৰিয়েল প্লেচ আছে আৰু এনিমেত।
হয় মানে এনিমেত যোনটো প্লেচ মানে দেখাইছে মানে সেই প্লেচটো ৰিয়েল হৈ যায়। যেনে তাৰ যোনবিলাক মানে চিটি টকিঅ' চবয়া। যাবিলাক চিটি আছে মানে ৰিয়েল চিটি জাপানৰ আৰু সেই চিটিত মানে যেনেকুৱা আছে একজেক্ট সেনেকুৱা কৈ মানে বনোৱা হয় মানে।
সেইকাৰণে তুমি জাপানত যোৱাটো মানে পচন্দ কৰা আৰু।
পচন্দ মানে পচন্দ কৰে কৰা মানে সেইটোয়ে। ফাৰ্ষ্টত মানে ৱৰ্ল্ডত যোৱা ইচ্ছা ফাৰ্ষ্টত জাপানত আছে মোৰ। তাৰছ জাপনত যাম ম তাৰপিছতে বাকী বিলাক বাকী আৰু বহুত ই পৰা আৰি কৰা আৰি কৰি মোৰ ত্ৰাছ চ বেনীয়া তাৰপিছত এইফালে বাৰ্মুডা অ বহুত থাকে আইচলেণ্ড এইবিলাকত যোৱা ইচ্ছা আছে
আইচলেণ্ড গ্ৰীনলেণ্ড ঠাণ্ডা ঠাই
ঠাণ্ডা ঠাই
তুমি এনে আমাৰ এতিয়াতো তুমিতো এনে এতিয়া তুমিতো এইটো কি হে ৱেষ্ট বেংগলত থাককা ৱেষ্ট বেংগলত তুমি মানে কেনে ট্ৰেভেল কৰিলা মানে কোন কোন ঠাইত
উম তাৰ পৰা মই উৰিষ্যা গ'লো দুবাৰ পিছত একবাৰ গলো মায়াপুৰ পিছত কলকাতা য যাই থাকো পিছত এইবাৰ আমি আকৌ দাৰ্জিলিং যাম এইবাৰ মানে মই যোৱাৰ পিছত আগষ্টত দাৰ্জিলিং যাম আৰু আমি জানুৱাৰী মানে বনাৰছাম
বানাৰস
উ তাৰপিছত পাৰসনত গৈছিলো ঝাৰখণ্ড তাৰ পৰা ঝাৰখণ্ড বিহাৰ গৈছিলোঁ পাটনা আৰু বেংগলৰ মানে কিছুমান ডিষ্ট্ৰিক্ট আছে আশে পাশে তেঁতৰ লগৰ কেইজন থাকে যেনেকুৱা আসানসোল চিটি হৈ গ'ল আসানসোল মানে বেংগলৰ হয় বেংগলৰ বহুত ডাঙৰ এটা চহৰ মানে তাতে গৈছিলোঁ পিছত নৰ্থ ক নৰ্থ মে বেংগল মানে কোচবিহাৰ আলিপুৰ দুৱাৰ
তাতে মই শুনামতে ৱেষ্ট বেংগলত কলকাতা শিলিগুৰি এ শিলিগুৰি তাৰপিছত উ উত্তৰ চব্বিশ পৰগনা এইকেইটা ঠাই বহুত ফেমাচ
বহুত ফেমাচ ফেমাছ তাতে মানে ঘুৰিব লগা ঠাই মানে বহুত আছে মানে
কোচবিহাৰত চাগে ৰাজবাৰী আছে নেকি
হয় ৰাজবাৰী ৰাজবাৰী নটুন নট অনলি কোচবিহাৰ গোটেই বেংগলতে আছে মোৰ ইউনিৰ্চিটিৰ লগতে মে একদ ওচ ওচৰিতে এটাটো একদমচ ৰ তোমাৰ চাৰি পাঁচ কিলোমিটাৰকে দূৰ হয় সেনকু তোমাৰ দুটা ৰাজবাৰী আছে ধুনীয়া ধুনীয়া এটা হ'ল ৰায়পুৰ ৰাজবাৰী আৰু এটা তোমাৰ হ'ল হেৰি হয় ৰায়পুৰ ৰাজবাৰী আৰু এটা চৰু চৰুৰ ৰাজবাৰী দুটা আছে চৰুল আৰু সেই চৰুল যোনটো ৰাজবাৰী সেইটো মানে মানে আমি প্ৰথম মানে যোৱাৰ পিছত মানে হোষ্টেল লওঁতে মানে দেৰি হয় মান দুই মাহ পিছত হোষ্টেল দিয়ে বাচ্ছ বিলাকক ত আমি ৰুম লৈ আছিলোঁ আৰু আমাৰ ৰুমৰ পৰা জাষ্ট মানে এক কিলোমিটাৰ নহয় মানে ওচৰতে মানে তহঁতি যোনটো আছিল চৰু চুৰুুৰ ৰাজবাৰী সেইটো আছিল তাতে মানে দুৰ্গা পূজা ইমান ধুনীয়াকৈ হয় ৰাজবাৰী মাতো ৰাজবাৰীয়ে মানে মেহেল একদম সেই মেহেলত ভিতৰত তোৰত দুৰ্গা পূজা হয়। মেহেল কিন্তু সেই চৰু ৰাজবি যোনটো সেইটো অলপ সৰু সুৰা মেল টাইপ কিন্তু। ম তাৰ আশে পাশে আৰু চৰ আছে কিন্তু মেইনটো মানে অলপ সৰু সৰু মানে ইমা ডাঙৰ নহয় মানে।
মানে বেছি ডাঙৰ নাছিল আৰু এইটো।
অ মানে ক উ কি ক তিনিটা ফ্লৰ থাকা।
আ।
তিনটা ফ্লৰত ধুনীয়া মানে আৰু একদম ম দুৰ্গা পূজাটো হয় আৰু দুৰ্গা পূজা বহুত ধুনীয়াকৈ হয়। বাহিৰত ফালে একদম নাঙৰ ধোলা চাগৰোলা ষ্টল চল লগাই মানে বহুত হেভি টাইপ মানে। সৰু সুৰা মেলা টাইপ হৈ যায় তাতে।
তাৰ পিছত হ সেইটো কি আৰু এটা কলকাতাত আছিল নে কিবা ভিক্টৰিয়া নেকি।
ভিক্টৰিয়া মেমৰিয়েল। মিউজিয়াম তাতে মানে সেই কুইন ভিক্টৰিয়া মানে সেই মানে ব্ৰিটিছৰ সময়ত মানে। বিলাক বস্তু আছিল তাৰে গানৰ পৰা আদি কৰি বোলে বহুত কিবা কিবি সেইবিলাকে আছে মানে। সেই ব্ৰিটিছ কালৰ। কুইন ভিক্টৰিয়া তোমাৰ ইংলেণ্ডৰ। হেৰি মানে কি বুলি কয় মানে প্ৰি মানে কুইন আছিল মানে ৰজা আছিল ৰজা নহয় ৰাণী আছিল। ত' তেওঁ মানে যোনবিলাক বস্তু আছিল সেইবিলাক এটা ষ্ট'ৰ কৰা হৈছিল লগতে সেইখিনি সময়ত। কলিকতাৰ বহুত নানান ফটোৰ পৰা আদি কৰি আৰু বহুত কি বস্তু এটা ষ্টৰ কৰি থোৱা হৈছে। এইবিলাকে। যেনেকুৱা তোমাৰ আমাৰ ৰবীন্দ্ৰ মিউজিয়াম এটা আছে আমাৰ চান্তি নিকেতনত। ত' সেইটো মিউজিয়ামত তোমাৰ, হম ৰবীন্দ্ৰনাথে ব্যৱহাৰ কৰা। তোমাৰ কি কয় ফনিৰ পৰা আদি কৰি। তাৰ কাপোৰ-চাপোৰ জোতা চব সাঁচি থোৱা হৈছে। তেওঁ যোনটো ন'বেল প্ৰাইজ পাইছিল বা বেলেগ যোনবিলাক প্ৰাইজ চাইজ আছিল তেওঁ সেইবিলাক তাতে লগোৱা আছে। লগতে মানে বেলেগ, বেলেগ দেশৰ পৰা তেওঁক বহুত গিফ্ট পাইছিল মানে তেওঁক বহুত ভাল, ভাল গিফ্ট তেওঁক দিয়া হৈছিল। মানে তোমাৰ কাঠৰ নাৱৰ পৰা আদি কৰি বহুত কিবা কিবি। ত সেইবিলাক বস্তু সেই মিউজিয়ামত সাঁচি থোৱা হৈছে। লগতে তেওঁৰ যোনটো ঘৰ তেওঁৰ ঘৰটো তাতে আছে। পিছত তেওঁৰ গাড়ী চাৰি জোনবিলাক আছিল তেওঁৰ গড়ীটো ভাই কিমান মানে ইমান মজা গাড়ী না। নাইনটিজৰ। ধুনীয়া গাড়ী তেওঁৰ, কিনো কম আৰু। হয়। চব মান সেই মিউজিয়ামট সাঁচি থোৱা হৈছে মানে সেনেকৈ।
স্মৃতিকেইটা, স্মৃতিকেইটা ৰাখি দিয়া হৈছে মানে। আমাৰ মাজত তেওঁ আছিল সেইকেইটা স্মৃতি।
হয় সেনেকৈ মানে ভিক্টোৰিয়া মেমৰিয়েলটো সেনেকৈ ৰখা হৈছে বস্তুবিলাক।। যিটো মই ভিক্টৰিয়েল মেমেৰিয়েল মেমৰিয়েল মই গৈছিলো। কিন্তু ভিতৰত যোৱা নাই মানে বাহিৰৰ পৰা মান ঘূৰি ফুৰি আহিছো।। সময় পোৱা নাছিল অ সময় হোৱা নাছিল আমাৰ। তাৰ কাৰণে ভিতৰত যোৱা নাছিলোঁ আমি।
ঠাইতো এনে ধুনীয়া নে?
ঠাই ঠাইতো ধুনীয়া ব বহুতে ধুনীয়া ঠাই। আৰু কলকাতা বুলিলে যদি তুমি কলকাতা মানে তাত নিউ কলকাতা বুলি হৈছে এতিয়া এটা। কলকাতাৰ এটা পাৰ্ট। যদি সেইটো পাৰ্টত যোৱা তুমি ধৰা বহুত কিবা কি মানে ঠাইতো ধুনীয়াই। চাফ চাৰিওফালে অলপ চাফা চিকুণো আছে ধুনীয়া একদম পৰিৱেশ। মানে ধুনীয়া মানে একদম ইনফেৰেষ্ট পৰা আদি কৰি ভাল লাগিব তোমাক গৈ কেনে।
অ'।
হয়। তুমি অ কচোন তুমি মানে ক'ত ক'ত গৈছিলা ভ্ৰমণৰ কাৰণে আজিলৈকে আৰু ক'ত।
অ অপ ভমনৰ মানে কি ভ্ৰমণৰ কাৰণে। বিভিন্ন ঠাইত গৈছো আশে পাশে দূৰত। যেনেকত আমাৰ আছামৰে ধৰ মানে ক'ব গ'লে। যেনে তুমজাং তুমজাং পিক জোনটো আমাৰ।
হয়, হয়, হয়, হয় তুমজাং, তুমজাং তাতে মোৰ যাবলৈ বহুত ইচ্ছা আছে।
গৈছো তাতে ভিউ ভাল বহুত ভাল ভিউ তাৰপিছতে তোমাৰ উম তুমজাং পিছত আৰু বিভিন্ন এইটো কি আছিল আমাৰ গুৱাহাটীত যে নতুন নতুন এইটো কি নতুন যে এটা মিউজিয়াম কৰিছে?
নতুন মিউজিয়াম তোমাৰ পাহৰিলো কিন্তু ময়ো বেয়া নাপাবা পাহৰিল
ময়ো পাহৰি গ'লো মানে মিউজিয়ামটো নতুন নতুন খুলিছে, তাতে গৈছিলো। তাত এ, এ চাইন্স মিউজিয়াম ক'ব গ'লে। তাতে গ'লে মানে বিভিন্ন বিভিন্ন বস্তু শিকা যায়। নতুন আমাৰ প্ৰজন্ম মালি আছে প্ৰজন্মত যোনটো মানে আহিব বা আহিব চাগে এয়াত কি কি হব না হব
হয়।
কিকিটা চব মানে বস্তু জনা যায়। সেইটো আমি ক্লাইম এইটোকে কলেজৰ পৰা তৰফৰ পৰা গৈছিলোঁ তেতিয়া। মানে আমাৰ, আমাৰ কলেজৰ পৰা লৈ গৈছিল।
কলেজৰ পৰা লৈ গৈছিল, আৰু এনেকুৱা মানে কলেজ বা স্কুলত পৰা গৈ কিন্তু বেছি ভাল লাগিল ন?
উম, বহুত বিভিন্ন ধৰণৰ বস্তু শিকা যায় নতুন, নতুন।
ভালো লাগে, কাৰণ চব আমি স্কুলৰ লগৰ বিলাকৰ লগত যাওঁ। উ হাঁহি ধেমালি ফুৰ্তি ফুুৰি লগত নতুন নতুন বস্তু তাকে স্কুলৰ পৰা বা কলেজৰ পৰা গৈ বেছি ভাল লাগে মানে সেইবিলাকত ফিল্ড ট্ৰিপ বা এইবিলাকত গৈ ফুৰিবলৈ গৈ
পিছে মোৰ ৱাল্টোৰ ৱাল্টোতো মানে পিছৰ কথা ফাৰ্ষ্টত মানে ইণ্ডিয়া যোনটো আমাৰ ভাৰতবৰ্ষ তাতে ভালদৰে ফুৰিম। নৰ্থ ইষ্টটো ঘূৰিম ফাৰ্ষষ্টত।
ফাৰ্ষ্টত নৰ্থ ইষ্টৰ ফ ঘূৰিম মানে নৰ্থ ইষ্ট ইমান ধুনীয়া ঠাই আমি ইমান ধুনীয়া ঠাইত আছো। প্ৰথমত আমাৰ ঠাইত অলপ ভালকৈ এক্সপ্ল'ৰ কৰিব লাগিব আমি।
উম টুৰিষ্টবিলাকে এতিয়া ইণ্ডিয়াত যদি আহে ফাৰ্ষ্টত নৰ্থ ইষ্টত আহে। তেজপুৰীৰ কাৰণে পিছে যায়।
হয় হয় ফাৰ্ষ্টত মানে মেক্সিমাম টুৰিষ্ট আহিলে প্ৰথম নৰ্থ ইষ্টৰ ফালে আহে আৰু ছত নাহিলেও মানে মানে টুৰিষ্ট যদি আহে যদি এনেকুৱা চ যা ইণ্ডিয়া ফুৰিম বুলি নৰ্থ ইষ্ট মানে তেওঁলোকৰ হেৰিত থাকে মানে নৰ্থ ই ফুৰিম বুলি
উম কিছেম কি-কি কলো মই তুমজাং গৈছিলো তাৰ পিছত দাউজেং টাৱাং আও ডাওঁজেং
হয়, ডাওজেং ডাউজেং টান টাৱাংও গৈছিলা।
অ, গৈছিলো আমি এইটো নে আগৰ আগৰ বছৰত গৈছিলো। তেতিয়া আকৌ মানে বেছি ঠাণ্ডা দিনত গ'লে মানে বৰফ পৰে না যোৱাটো মানে বেয়া হৈ যায়। আমি আমি জানুৱাৰী নে ফেব্ৰুৱাৰী মাহত গৈছিলোঁ।
উম তেতিয়াও ঠাণ্ডা থাকে বাৰু
ঠাণ্ডা থাকে মানে অলপ আগত গলে মানে বেছি বৰফ এতিয়া ঘূৰা নাযায়। আমি যেতিয়া গৈছিলো আমি যেতিয়া গৈছিলো মানে বৰফটো বৰফটো মানে মানে মিডিয়াম যোনটো আমি মানে চাব পাৰো ফুৰিব পাৰো
হয়-হয় বুজি-বুজিছো নহলে একদম বেছি মানে বৰফ ফুৰি থাকে মানে বাহিৰত ওলাব নোৱাৰিব ফুৰিব নোৱাৰি
সেইটোৱে গাড়ী চাৰি নাযায় বন্ধ থাকে।
যাম মানুহৰ ওচৰত মই জিৰ' ভেলি যাম টাৱাং ওলাম জিৰ' অৰুণাচলৰ জিৰ' ভেলী এখন মানে গাও এটা ম তোমাৰ